অঁ কি কৰিছা ভণ্টি?
নাই একো ক এনেই।
অ খোৱা বোৱা হ'ল নেকি?
নাই বনাইহে আছিলো।
অঁ বনাই আছা। তুমি বনাইছিলা নেকি?
অ মই বনাইছো। আমাৰ ৰোৱা প্ৰতিপ কৈছিলে যে। দালি বনালো, পাছত কণী বনাইছো, আমলেট কৰিছো কণী।
অঁ।
তিতাকেৰেলা বনাইছো।
তিতাকেৰেলা ভাজি? ভাজি অ ভাজি বনাইছা নেকি ভাজি বনাইছা নেকি?
অ ভাত অ ভাজি বনাইছো।
অঁ অঁ মই আকৌ আজি ঘৰলৈ আহিলোঁ। তাৰপিছত এই কিবা মটন মটন বনালোঁ।
অহ।
ছাগলী মাংস মানে ধুনীয়াকৈ বনাইছোঁ। আহ এনেকুৱাকে বনাইছে দেই, এইটো এই কিবা কৰিল - এই মাংসটো আনি পেলাই ধুই ল'লোঁ দেই, ধুই পেলাই তাত এই কিবা চেপি দিলোঁ। এইটো কি আৰু নেমু নেমু চেপিলো, নেমু চেপি গোট- গোটেই ধুনীয়াকৈ সানি ললো, সানি পেলাই তাত এই আদা, নহৰু, পিঁয়াজ এইেইবিলাক মানে পেটছ এটা বনাই পেলাই, ধুনীয়াকৈ সানি লৈ, আধা ঘণ্টামান ধুনীয়াকৈ ৰাখি ল'লোঁ তেনেকে। চৰিয়াতে ৰাখি লয়। তাৰপিছত তেলটো গৰম কৰিব দি কুকাৰত, তেলটো দি পেলাই সেইটো লাহেকে দালি দালি দিলোঁ আৰু। গোটেই মাংস। তাৰপিছত টো অলপ লৰাই পেলাই ভাজি লৈ আলু দিছোঁ কেইটামান।
উম।
আলু দি এইটো অলপ পাঁচ মিনিট প্ৰায় দহ মিনিটমান ৰাখিছোঁ আৰু দহ মিনিটমান ৰাখি আকৌ তাত মানে, হুইচেল মাৰিব দিছোঁ আৰু পাঁচ ছয়বাৰমান পানী অলপ ঢালি। পানীটো ইমান দিব নালাগে। মাংসটো মানে একদম ওপলৈ নহল। অঁ সিজাকে দিব লাগে। আৰু গ্ৰেভি হৈ যায়গৈ পিছত। এইবোৰে আৰু ধুনীয়া হৈছে বাৰু। তেনেকুৱা হালধি হালধি মানে, নাই অঁ নাই নাই খোৱা, মই ওলাই আহিছোঁ। এনেই তাত ঘৰত মানে আমাৰো তেনেকে নেটৱৰ্ক নাপায়, মই ঘৰলৈ আহিলোঁ যে।
উম আমাৰ ঘৰত নেটৱৰ্ক ৰাস্তাত ৰাস্তাত আছো।
ৰাস্তাত - আজি পৰকাল বতৰ উম।
উম কি কৈছিলে?
ত পানী বাঢ়ি পেলাই কমিলেকে ধুনীয়া হয় নহয়, ভাল হয় বতৰ। এনেকুৱা হয়। এই খোৱা বোৱা কৰিলা নেকি তোমালোকে?
নাই কোৱা বনাই আছিলো।
অঁ বনাই আছো বনাই মেলি ত হৈছে আৰু।
উম মই নাই মাংসখিনি বহাই থৈ আহিছো দালিখিনি নমাই।
তাৰপিছত কেৰেলা কি তিতা কেৰেলা নেকি। হেল্ল'
অ অ অ তিতা কেৰেলা বনাইছিলো।
অঁ অঁ তিতাকেৰেলা অলপ একদম শুকান বাজিব লাগে ন।
অ শুকান তেল বেছিকৈ দ অ। খোৱা তেলতটো অ মিঠাতেলতটো অলপ বেছিকে দি থৈছো।
অলপ বেছিকে দিব লাগে।
অ প্ৰথম কাকিয়লিটা কাটি লৈছো কাট এ কাটিলৈ মাজৰ গু যিটো আছে।
অ
মাজৰ গুঠিটো অ সেইকেইটা পেলাই লৈছো পেলাই
মানে ঘূৰণীয়াকৈ।
পেলাই লৈছো যে সেইকেইটা পেলাই পাছত মিহি মিহি। তিয়া কুটিছো তাতো আলু মিহি মিহিকে কুটি দিছো দি কেনে তেতিয়া আঞ্জা বহাই থৈ দিছো
অ গোল গোলকে কৰি পেলাই কাটি দিছো।
অ। এতিয়া অন্ঠাতে বনাব লাগিব জুই বেছি দিলে পোৱা যাব ঘৰ
অঁ অঁ এতিয়া ৰোৱা মেলা শেষ হ'ল নেকি আৰম্ভ কৰিছেই আৰু ন হেল্ল' ধান ৰোৱা আৰম্ভ কৰিছে কৈছ।
বামাহহ পতছিলা হা
কি কি কি পঠিব কৈছিলে। অ অ। এই আৱাসটো ইমান অহ ন অঁ হেল্ল'
অ
মোৰ আৱাজটো শুনিছা নাই ভালকৈ। ভালকে শুনি পাইছানে অ। ম অ মইহে মানে ল কেতিয়াবা আহে কেতিয়াবা নাহে তেনেকুৱা হৈ আছে মানে। অঁ এতিয়া। শুনি পাইছোঁ শুনি পাইছোঁ এতিয়া মানে আৱাজটো অলপ লি ধৰাৰ নিচিনা হয় মানে এইটোবাৰ।
মানে আমাৰ ৰোৱা
এই নেটৱৰ্ক প্ৰব্লেম হৈছে আমাৰ ইয়াত। মানে এয়াৰটেলৰ নাপায় কিন্তু
এয়াৰটেলৰ নেটৱৰ্কটো তেও অলপ পায় জিঅ' চিমততো একেবাৰে বেয়া।
হেল্ল'! হেল্ল' হেল্ল'!
হেল্ল'!
অ শুনি পাইছা নহয়? শুনি পাইছা ন।
অ পাই
অ এৰি পাইছো পাইছো মানে ৰখি ৰখি যায়। নেট নেটৱৰ্ক প্ৰবলেম চাগে।
নেটৱৰ্ক কাৰণে বাকী নহয় আপোনাৰ
অ ভালেই বাৰু। স্কুল আজি গৈছিলো। আজি বন্ধ দিলোঁ আৰু গৰম বন্ধ ছামাৰ ভেকেশ্যন দিলোঁ।
অ আজি ত্ৰিশ তাৰিখ নহয়।
কাইলৈৰ পৰা বন্ধ আৰু একমাহ, এই মৰিগাঁও যাম বুলি ভাবিছিলোঁ অ মই সেইফেলে যাম বুলি ভাবিছিলোঁ মানে। এক কি হয়? অ।
অ আহিব।
তাকে তাত মই জেগাত তাত দুবছৰমান থাকোঁতে মই বহুতখিনি মানে মিছ জেগাটো মানে, ইমানে ভাল আছিল, যি মানে অ চিনাকিও হল। এই ভাল লাগিছে।
ন কি হয় সেইবিলাকক মিছ কৰা যায় জেগা খিনি মিছ কৰা যায়।
অ মিচ তেনেকুৱা হয়, লগৰো আছিলে মোৰ।
উম।
সিহঁতে মাতি থাকে বাৰু। মই ইয়ালে আহিম বুলি কয় সিহঁতেও আহিব নোৱাৰে। মই কেতিয়াবা অ তাতে, তাতে তাতে। এই ওচৰৰ মানে এই চাইডে অলপ মিনালি ওচৰত আৰু। হাইৱে কাষত। তেনে সিহঁতে পিনে অলপ এইটো এইটো কি নামনি ছাইডৰ আছিলে কিছুমান বেলেগ ডিষ্ট্ৰিক আৰু।
হয়।
পোনা পুনি কৰে কেতিয়াবা কেতিয়াবা নকৰে নকৰে। এই মানুহক নকৰাই হৈ যায় মানে
লগাই থাকিলে বহুত কথা হল বন্ধু বিলাকৰ যেতিয়া আ আঁতৰ হৈ থাকিম ন কাৰো কোনো খবৰ নলয় কিবা মুঠ মাহৰ মুঠ সপ্তাহৰ মুঠ এদিন কল কৰা যায়, সেনেকুৱা ত
কেতিয়াবা নকৰেই মানে এ নোৱাৰা হৈ যায় কিছুমান চবৰে প্ৰব্লেম আহি যায়।
অ চবে নিজৰ নিজৰ কামত ব্যস্ত।
ব্যস্ত হৈ যায়গে, ন মানে বেলেগ এটা আকৌ লগৰ এটা চাৰ্কুলটো চেঞ্জ হৈ যায় ন। বেলেগ লগৰ পাই যায় তাত আকৌ তেনেকে মানে নহয়গৈ কেতিয়াবা আনে ফোন কৰা হয় আৰু
খবৰ চবৰ ল'ব লগা হ'লে আকৌ বেমাৰ আজাৰ হ'লে তেতিয়া কৰা যায় আৰু হয়
তেতিয়া পৰা যায় আৰু বা ষ্টেটাছ চালে মানে কিবা এটা হলে কি হ'ল কি নহল মেছেজ দিয়া হয় অ কবাত দেখিলে ফোন কৰা হয় তেনেকোৱা আৰু
বেছি ভাগ
মই যে বহুত জেগা মানে হেতে কৰা অ সেতে অ কথা ইমান নাপাতিলেও মেছেজত লিখে
আমিও মই মেছেজ কৰো সেয়াই আৰু
অ
কি কৈ মাততো গৈছে নে
গৈছে গৈছে আহিছে, কেতিয়াবা মানে এনে বেক কিবা হয়। ডিচকানেক্ট হোৱাৰ নিচিনা হয়। অলপ আৱাজটো প্ৰব্লেম নেকি। মৰি - পট চাইটে আহিছা নেকি হেল্ল', আৱাজটো ইমান ভাল নাই ভালকৈ।
ৰাতি কোনো পথাৰত যোৱা কাম নাই যে, সেইটো কাৰণে যোৱা নাই আৰু। দিনত হে হেল্ল', ব ন হেল্ল',